আছে
হেল্ল'?
শুনিছো কওক।
কি কৰি আছ?
এনে আছো, তই?
মই বিচনাতে শুই আছো তই সেই ভাত খালি নহয়?
ভাত খালো ভাত পানী খাই বাচন চচন ধুই আজৰি হয়
অ।
ফোন কে চাই আছো নেই
অ অ ধৰা, ধক ঘৰ কেতিয়া আহিলি? ভাল ভাল তই ঘৰ কেতিয়া আহিলি?
বিশছ তাৰিখে আহিলো ।
আহ আহ।
হেৰি ঘৰ ভালনে?
ভাল ভাল ভাল।
মামাৰ ঘৰলে গৈ কিনে
উম নাই যোৱা যাবলৈ হোৱাই নাই যামহে, তই?
অ ময়ো এই যোৱাই নাই বহুত দিন হ'ল।
আহ আহ।
ঘৰতো আকৌ বেয়া কৰি আহিছা বৰষুণে আনে নে কি জানো?
অ যাই দেখোন আমাৰ ইয়াত দেখোন ৰদে দি আছে চোন।
এ ইয়াত ইমান বতৰটো বেয়া কৰি আহিছে, ইমান কলা কৰি আহিছে, কাপোৰ গালো ধুইছিলো।
অ জানো আজিকালি বতৰৰ মহিমাচোন ধৰিবই নোৱাৰি। আমাৰ এইখিনি ৰ'দ দি থাকিলে দেখোন ওচৰৰ গাওখনত দেখোন বৰষুণ দিয়গে গৈ
অ এতিয়া একদম পুৰা বটামাৰিছে কলা কৰি আহিছে বতৰটো
অ আমাৰ ইয়াত ৰ'দ দি আছে বাৰু এতিয়া।
অ আমাৰ এইফাল ডাঙৰ বৰষুণ আহিব।
অ অ। তাৰ পৰা বাকী পঢ়া শুনা কেনেকুৱা চলি আছে?
তেতিয়া হয় একজামটো গ'ল। তাৰপিছত ভাইটিহতো ঠিকেই আছে, ভন্টি আকৌ এফালে গৈছে তা কিবা জি এন এম ৰ কাৰণে
অ তাই পৰীক্ষা দিব নহয় এবাৰ?
পৰীক্ষা দিব অ তাৰ আঠ আছে, কি আছে আমাৰ হেৰিয়তে পৰিছে, কলেজতে পৰিছে বাৰু।
আহ আহ, তই ভালক ভালকে পঢ়া শুনা কৰিছে নে নাই?
পঢা-শুনা কৰিছে বাৰ নকৰাকেও থকা নাই অ একেহে পঢ়িম। থাকে যে।
অ।
তাইৰ মন গলেহে পঢ়ে। উম, যোৱা টাইমটো তক অকণমান দেৰি পঢ়ে আৰু উঠেই।
সেইটোকে, তাপা হেই নহয়, এতিয়া মই পৰীক্ষা দুবাৰ দিয়াত সেই কৰিবও, কিন্তু অলপ ভালকে পঢ়িব লাগিব আকৌ তেতিয়াহে চিট পাব গম পাৱ নাই, জেনেৰেল কাষ্টৰ মানুহে পটকে এইবোৰত চিট নেপায় নহয়।
চিত নাপায় অ, আৰু তা তো হা মানে, এইখিনি এতিয়া যোনখিনি মানে চায়েন্সৰ ষ্টুডেন্ট, সেইখিনিও মানে বিএছি নাৰ্চিং নকৰি জি এন এম কিছুমানে কয়। হেল্লো। চুকাই থাকে আৰু মে, ইংলিছ ব যদি শিকা হই জ চোকাই হয়। তো পাই যায় আকৌ। এতিয়া আমাৰ খূৰা ছো ছোৱালী জনীয়ে, তাই জি এন এম, জি এন এম কৰি আছে। তাকে অ।
অ, তেহেতৰ কি হেই চিলেবাচ দি দিয়ে নে কি নো আমুক আমুক পঢ়িব লাগিব বুলি?
চিলেবাচ নিদিয়ে নেকি। নহয় মানে গোটেইখিনিয়ে মেথছ চাইন্সৰ পৰা ধৰি।
অঁ অঁ। এ মেথছ্ টোক, মেথছ্ আৰু চায়েন্স। টো ভালকে পঢ়িব লাগিব কিন্তু, গম পাৱ নাই? অহ, আহে পাপা আ ছিলে। এই অকমান ওলাই গৈছে এতিয়া।
তাৰপা হেই এইটো কি বুলি কয়, বাকী তই সেই চাৰি বছৰ কৰিম ভাবিছ নে, নে তিনি বছৰে কৰি থৈ দিবি?
তিনিবছৰহে কৰিম, মই চাৰিবছৰ নকৰোঁ।
নকৰ নেকি?
কৰোঁ। তই চাৰি বছৰ কৰিবি নিকি?
মই ভাবিছো, মোৰ পাপাই মানে চাৰি বছৰে কৰিবলে কৈছে কোৱাটো, কিন্তু এতিয়া যদি লগবোৰেও চাৰি বছৰ নকৰে মই অকলে কৰিনো কি কৰিম?
অ মই চাৰি বছৰ, অ ম‌ই সেই তিনি বছতে ওলামহে, ওলাই পেলাই এম এ কাৰণেহে হেই কৰিম আউ।
অ অ।
আমাৰ ইয়াত বৰষুণ আহিলেই।
অ আমাৰ ইয়াত কিন্তু ৰ'দ একদম, পুৰা ৰ'দ দি আছে আমাৰ ইয়াত।
উম হু। অ, এহ বৰষুণ আহিছে এতিয়া।
ন চাচোন, যিহে গা কনৰ পাৰ্থক্যও নাইচোন। কেলে
অ মই ৰতটো দিয়া
সেটোকে বোলেহে অ সনা সেইয়েতটো এনে দে কথাটো চাচোন জেগাখনৰ পাৰ্থক্্যটোনো কিমান দূৰ আমাৰ আমাৰ পৰা তহঁতৰ ইয়া
উম হেৰি জুলাইত ঘৰতে থাকিবি নে কৰ'বাত যা
তাকে ভাবিছো কৰবাত সেইটো তাকে মই সেইটো কাৰণে তোলে ফোনটো লগাইছিলো ম কোবাই ফোন গৈছ বলে লগ আক দুজনীমান যাম বুলি কৈ আছে তৌ কোনোবা আছে যদি তেনেকে যাবলে ইচ্ছা
নহ নহয় লগৰখিনি আমি লগ হোৱাও নাই তেনেকে এতিয়া বন্ধত গলেহে যোৱা কাৰণৰেেডেৰ কথা আছে ক্লাছৰ মাজত কোন কতি কৰি নাযায়
উম সেইটো হয় বাৰু
উম আৰু লগৰখিনিৰ লগতো অকমান টাইম স্পেণ্ড কৰা হ'ব
অ সেইট কিন্তু যাবলৈ মনতটো মানে বহুত ইচ্ছাটো আছে মোৰ ভাগত যাবলৈ
আহ
তাকে এবাৰ শুনচোন এতিয়া এ আমাৰ মানে লগৰ খিনি তুমচাং গৈছিলে ঘুৰিছ নাই জেগাটোনা তা পা হেৰি গকে অ তালৈকে যাবলৈ পচ্ছাটো গৈছিলে বেছি খৰচো নহয়
অ
তাৰপা তহঁতৰ সেই লগৰ আৰু কোনোবা এগাত যায় নেকি সুধিবিচোন
অ সেইটো জেগাৰ মাজতে বহুত ভাইল হৈছে নহয়
অ সেইটো দেই তেতিয়া সেইটো সময়ত বহুত মানুহ গৈছিলে
বহুত মানুহ গৈছিলে কিন্তু এতিয়া মানে মানুহ যোৱাটো কমি গ'ল ন অলপ হলেও এতিয়া যাবলৈ ভাল হ'ব মানে আৰু ট্ৰেকিং কৰিবলৈ মানে উম আৰু ট্ৰেকিং কৰিবলে মানে সেই ৰাস্তা চাস্তাবোৰ বেয়া হয় বেয়া বোকা জোকা হলে কষ্ট হয় নিজৰহে
উম উম সেই কেই
তাকে আমাৰ লগৰ খিনিকো আগৰ খিনি যাবি নে কান নু কাবাক লবি
নতুনো ল'ব পাৰি
নয় আৰু এগাললে মানে যাবো ভাল হ'ব
সেইটোৱে অঁ
ব এনেই যাবলো ভাল হব।
এইটোয়ে মোৰ মানে কি হৈছে অ মানে ওলাই যাবলৈ অকমান মন গৈছে। কিমানো ঘৰতে সোমাই থাকিবি পঢ়াৰ মাজতে সোমাই থাকিবি হয় নহয়। বাও
উম
তাকে অ
বেছি বেছি খৰচ নহয় বুলি কৈছে মোক। সুধিছো মানে কাৰোবাক সেই মাজতে যেতিয়া একদম পুৰা ভাইৰেল হৈ আছিলে বস্তুটো পিধা হেৰি ম ট্ৰেইনতো বেছি নাযায়গে বুলি কৈছে দেহা কৈছে তাত যোনখিনি মানে ট্ৰেকিঙৰ কাৰণে ল ঠি দিয়ে সেইখিনি সেই টুৱন্টি টেন তেনেকুৱাই হয় প্ৰাইজটো অঁ
মই হে কামদাং মোৰ লগৰ গৈছিলে যে আমাৰ ডিপাৰ্টমেন্টৰ পৰা চাম কিমান কি ক'ত কি খৰচ হৈছিলে। তৌ লগৰ খিনি কবিচোন ন গোটাবিচোন কেইজনীমান গোট খালে যাবলৈ ভাল হয় ল'ৰা কোনোবা ওলাই যদি ওলাব পাৰিব ল'ৰা দুটামান গ'লে ভালো হ'ব মানে।
ভাল অ সেইটোৱে লৰা মানে আমি এই আগৰ কলেজৰ নিব পাৰিম
এতিয়াই নালাগে সেইটোৱে।
এতিয়া ন নাই আকৌ কলেজৰ
অ অ
সেই কেইটাক কব পাৰিম অ তই এইবাৰ একাচন যাবি নে নাযাও
তাকেও এচকাখনন যাবলৈ মনতটো যায় কিন্তু কি হ'ব পইচা বাজেটটো বহুত বেছি কৰি দিয়ে মানে সিহতি
উম এহেজাৰটো বহুত বেছি কৰি দিয় য কিন্তু এইবাৰ মোৰ লাজ বুলি যাব মন নাছিলে আৰু অ
পোন্ধৰ হাজাৰ বিশ হাজাৰ টকা দি মানে মোৰ যাবলৈ মনতটো নাই
নহয় থিকে তই যদি সিমান যায় তইতো নিজেও এনে কাপোৰ কানি কিনিব লাগিব যোৱা মানে নিজৰ খৰচ খিনি আছে আকৌ হাতত পইচা নিবই লাগিব ত মানে আমাৰ যোনটো ইবাৰ মানালিৰ কাৰণে হেৰি আছিলে তাত তো মানে তে এটা মানুহৰ খৰচ মানে এ থাৰ্টি থাউজেণ্ড মান হ'ব নেকি।
হেই সেনেকে যাব নোৱাৰি নহয় বোলে ঘৰৰ চাকৰি আছে কিবা আছে পইচা খাব লগীয়া কোনো নাই তেতিয়া বেলেগ কথা।
তেতিয়া বেলেগ কথা অ আমাৰ ব এতিয়া চাকৰি নাই আৰু পতককে যাওঁ বুলি কলে ত্ৰিশ হাজাৰ টকা এটাও দিয়াই বা চল্লিশ হাজাৰ টকা এটা
মোকতো নিদিয়েও বাৰু সিমান তেনেকে ইমান খৰচ কৰি দিয়া কাৰণ মই আঁতত পঢ়ি আছো ঘৰত দুটা বাকী আছেই হয় নহয় বাৰু
হেৰিয়ত এইটো কি বুলি কয় অ মোৰ আকৌ এইবাৰ লাষ্ট কাৰণে যাব মনটো আছিলে।
আহ আহ
আমাৰ এইবাৰ কত যোৱা হয় জানো আৰু আমি এইবাৰ চিনিয়ৰ হ'ম যে।
অহ গম পাইছা
তহতি নিজৰ মতে প্লেছ এটা বিচাৰি উলিয়াবি, আৰু হে ভাল জেগা এটা ল'বি চব ওলাবি বুলি কৈছে, আমিও ভাবিছিলো মানে এইবাৰ লাষ্ট আমি চব যাম বুলি কিন্তু প্ৰাইজ টো বেছি হলে দিগদাৰ দিগদাৰ হয়
সেইটোৱেই
ত এনে এনেতো তোই একো নি এ নিকিনাকে থাকিব নোৱাৰো বা কাপোৰ কানি নিকিনাকেতো তই ট্ৰিপ এটা ওলাব নোৱাৰো তো লাগিবই ঠাণ্ডা দিনত নিবলেজেকেট জোতা আছে সেইবোৰ এক্সট্ৰা কে
সেইটোয়ে, আমি কিন্তু বেষ্ট আছিলে আমাৰ হেৰিয়ত যোৱা আকৌ গম পাওঁ নাই পুৰি যোৱাটো যে আমাৰ হয় নহয় বাৰু।
অ আমি যে যাওঁ তেনে
সেইটো ট্ৰিপ সেইটো ট্ৰিপ কিন্তু মনত ৰাখি ৰাখিব লগীয়া আছিলে আও তাকে অ আমাৰ ইয়াতো বতৰো কলা কৰি আহিছে।
অ আহিবগে তেতিয়াহ'লে বৰষুণ।
তাকে ত ত ত ঢালি আছে তে নেকি বৰষুনৰ
নাই কিন কিনকে আহিছে আকৌ এতিয়া এৰিছে। ধৰিব নোৱাৰি তো বতৰটোক তৰ হেৰি কঠীয়া পাইছে নে কি?
কঠীয়া পাৰিলে পাৰিলে অ
অ আমাৰো কঠিয়া পাৰিলে বাৰু, প্ৰায় খিনিয়ে আমাৰ এইবাৰ আধি দি দিছেএ নহাৰ দিগদাৰ হয় যে ককটো গা বেয়া
সেইটো হয় বাৰু আহ
দেতা নাথাকিলে আৰু মা যদি দুইটা গুচি যায় বহুত দিগদাৰ হব মানে
সেইটো হয় বাৰু
উম
তাকে, হেৰিয় বাকী হ'ব দে তেতিয়া তই পাতি চাবিচোন কথাটো মোক ফোন কৰি জনাবি কি কোনে কি কয়
অ অ মই পাতি চাম বাৰু হেৰি তোলৈ মই ফোন কৰিম বাৰু।
উম ঠিক আছে হব।
অ অ
উ হ